অঁ।
সেই বোলি মেছেছ কোৱা
কি কৰি আছা?
আছিলো এনেই চাহ তাহ খাই পেলাই এনেই বাহিৰত ওলাই আছিলো কোৱাচোন অঁ।
অন উলা
ওলাই যোৱা নাই আজি তুমি?
নাই ঘট মই আছোঁ।
অঁ ঘৰতে আছা ন।
তেজপুৰত
বাকীচ নাই নাই আজি তেজপুৰ যোৱা নাই ক তুমি গৈছিলা নেকি?
মই আগবেলাই গৈছিলো বাৰু কাম
অঁ অঁ।
এতিয়া নাই এতিয়া ঘৰতে আছোঁ ‌
অঁ আচ্ছা আচ্ছা ঘৰতে ন ৰাতিপুৱা কিবা কামা দি গৈছিলা নেকি?
ৰাতি পোৱা কামতে গৈছিলো কাম আকৌ কাইলৈ যাম চাগে কাইলে সোনকালে
অঁ আচ্ছা আচ্ছা বাকী খবৰ চবৰ ভালেনে?
চলিয়েছ চলিয়েছাৰ মালটা আমাৰো চলি ভালেই ন আমাৰো ভালেই চলি আছে বাৰু তেনেকে কৰি দিগয়াৰ নাই বৰ্তমান ভালে চলি আছে দিয়া
ঘৰ কম্পিউটাৰ হ'ল।
ঘৰ তোমাৰ আমাৰ বনি আছে আধা হৈছে তোমাৰ ঢালাই হ'ল তাৰপিছত ৰখি আছে আৰু তাৰপিছত যেতিয়া পইচা হ'ব আৰু তাৰপিছত
আকৌ কাম ষ্টাৰ্ট হ'ব আৰু তেনে কথা অঁ এতিয়া এতোমান ব্ৰেক আৰু ৰেষ্ট। হা?
হেল্ল'ও
অঁ,
হেল্ল'ও
কোৱা।
সময় আছে ম, সময় আছে মানে এতিয়াও।
সময় আছে, সময় আছে। চব পইচাহে কথা আৰু পইচা হ'লেতো এতিয়াই হৈ যাব ন।
টো হয় বাৰু।
উম পইচা থাকিলে যে এবছৰতে ধুনীয়াকে হৈ যাব। কমপ্লিট পুৰা। আমাৰ নিচিনা মানুহে চা লাগিব ন, ফুৰিব যাব পাৰি অঁ আৰু আমাৰ লগ গোটেকেটা লগৰ মিলি পেলাই ন।
তাকে ক'ত গ'লে ভাল হ'ব
ওচৰ যোৱা নে অলপমান দূৰত যোৱা সেইটো কথা হ'ব ন। ওচৰত দূৰত অলপমান যাব দি যদি অলপান দূৰত যাব। পাৰি, তেতিয়া মানে গুৱাহাটী, শ্বিলঙৰ পিনে যাব পাৰি নহ'লে তোমাৰ ওচৰতে যালে আৰু অলপ। ওচৰত যাব লাগিব আৰু যেনেকে তোমাৰ নগাঁও এনেকে কিবা দি সৰু মৈ ধাৰ যাব লাগিব, ডিব্ৰুগড় তেনেকে যাহাতাহা
গুৱাহাটী নি শ্বিলঙলে যাম বুলি ক'লেও পইচা যাব।
শ্বিলঙ যাবলো পইচা লাগিব, কিয় নলাগিব? সেইটোয়েই নিজৰ ওপৰত কথা আৰু কি দূৰত যাব মন আছে যদি দূৰত প্লেন বনাম, যদি সিমান দূৰত যাব মন নাই, তেতিয়া ওচৰতে ক'বাত প্লেন বনাওৱে। ক'ত ক'ত যালে ভাল হ'ব? দূৰত নে আৰু অলপ ওচৰতে?
চাওঁচোন চবৰ লগত কথা পাতি চাওঁ কি কৰে।
অঁ, উম চব লৰা কেইটাক সোধো, সোধো নহ
অঁ কাক কাক কি ক'ত ক'ত যাগা যাব মন আছে কাক কি কথা টাইম আছে নে নাই আ কোনটো সময় চোৱা যায়, কোনটো তাৰিখ? ওলোৱা যায় ন
চবেই এতিয়া কেনেকে চলিছে
অঁ, সবে মিলি মিলি পেলাই আৰু ডিছকাচ কৰিলে গ'ম পোৱা যাব আৰু। দাদান ঘৰতে আছ অঁ। দাদা ঘৰতে আছে। দিউতি গৈছিল আহিলে। বাকী তোমাৰ ভণ্টি ঠিকে আছে?
আছে তাই ঠিক ঠাক আছে।
তিচাৰ আছে, এই কোনটো শ্ৰেণীত ন'।
মাই তোমাৰ এবাৰ, ত
চৈধ্যত চ ন
হলো তাখন ইনে পৰি আছে।
অঁ অঁ ভালেই দিয়া। তোমাৰো ভণ্টি আছে ঠিকে আছে, আমাৰতো ঘৰৰ ছোৱালী তোৱালী নাই ন। অকলে আমি লৰা কেইটাই, অকল ল'ৰাই ন।
পইচা ক'ত আৰু পইচা কোৱাহে কথা।
নাই আমাৰ অকল তুমি এতিয়া তিনিমাহ মানৰ পিছত পইচা ঘটিবা। তাৰপিছত আৰু ইটো দাদাই কিবা কৰিছেনে? হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'।